হেল্ল' হেল্ল' মাতো শুনি আছ?
শুনিছো শুনিছো।
কি কৰি আছিলি?
মই এনেই আছিলোঁ ৰ'হ।
তহঁত তহঁত ফালে লাইন আছে না?
লাইনটো বৰ্তমান আছে।
আমাৰফালে লাইন নাই দে কি গৰম।
কি ক বে!
অ', এই গৰমত লাইন বা কিয় কা
অ', ৰে আমাৰফালে চোন আছে কিয় বা কাটিছে সেইফালে।
গম নাপাও। এনে এনে লাইন কাটি দিয়ে আৰু তে বৰষুণ নাওঁতে লাইন কাটে বৰষুণ ধোমা আহিলে বেলেগ কথা আৰু লাইন কটাটো। বাকী - - মানে মই ভাবছিলো আজি অসমৰ সংস্কৃতি মানে তোৰ অসমীয়া খাদ্যৰ বিষয়ে অলপ আলোচনা কৰো।
অঁ পাৰি পাৰি।
মানে অসমীয়া খাদ্যটো জোৱা নাই তোৰ কেৱল পেট ভৰাৰ উপায় নহয় মানে ই অসমৰ ইতিহাস। তাৰপিছত কৃষি হওক নদী হওক আৰু মানে অতি তথ্যৰ এটা জীৱন্ত প্ৰতিফলন
উম উম।
মানে অসমীয়া খাদ্য বুলিলে মানে কি বুলি ভাবা তই?
আচ্ছা অসমীয়া খাদ্যটোতো নানান প্ৰকাৰৰ আছে আৰু অসমীয়া খাদ্য খাদ্য মানে মই কি ভাবো চাওঁ অসমীয়া খাদ্য হৈছে আমাৰ থলুৱা খানা
আহ।
আৰু অসমীয়া খাদ্যটো কেৱল পেট ভৰোৱাৰ কাৰণেতো খোৱা নাযায়। ই ইটো অসমৰ এটা ইতিহাস বুলি কোৱা হয় তাৰপিছত কৃষি নদী পাহাৰ জনজাতীয় পৰম্পৰা তাৰপিছত ঋতু চক্ৰ। আৰু তোৰ অতিথ্যৰ এক জীৱন্ত প্ৰতিফল ই এটা। আৰু সহজ পুষ্টিকৰ আৰু প্ৰাকৃতিক আৰু সোৱাদযুক্ত খাদ্যই অসমীয়া পৰি পাকশালীৰ মূল বৈশিষ্ট্য বুলি জনা যায়
উম মানে তোৰ অসমত যে যুগে যুগে চলি অ মানে খাদ্য তাৰপিছত তাৰপিছত খোৱাৰ নিয়ম স্থানীয় উৎপাদনৰ ব্যৱহাৰ তাৰপিছত অতিথি উতপায়ন আৰু খাদ্যৰ সৈতে মানে জড়িত পৰম্পৰাক মানে আমি অসমীয়া খাদ্য বুলি কওঁ আৰু
ক'ব পাৰোঁ-ক'ব পাৰোঁ।
উম, এনে অসমীয়া খাদ্যৰ ইতিহাসটো কেনেকুৱা?
চোৱা অসমৰ খাদ্য সংস্কৃতিটো বহুত জন বহুত জনজাতি তাৰপিছত কৃষিভিত্তিক জীৱন, তাৰপিছত নদী মাতৃক পৰিৱেশ আৰু বিভিন্ন যুগৰ প্ৰভাৱ গঢ়ি উঠি দিছে অসমীয়া খাদ্যই আৰু লগতে তোৰ আহোম বড়ো, মিচিং, কাৰ্বি, ডিমাচা, তিৱা, ৰাভা আদি। জনগোষ্ঠীবোৰটো খাদ্যভাসে অসমীয়া পৰি পাকশালীক সমৃদ্ধি কৰিছে।
উম-উম আৰু এনে অসমৰ মূল খাদ্য কি-কি?
চোৱা অসমৰ অসমীয়াটোৰ মূল খাদ্যটো হৈছে তোৰ যেনে চাউল হৈছে অসমীয়া প্ৰধান খাদ্য আৰু ইয়াৰ সৈতে তোৰ দাইল, শাক পাচলি মাছ মাংস খাৰ টেঙা আচাৰ আৰু বিভিন্ন ভজা খোৱা বস্তু আৰু
অ' আৰু অসমত মানে চাউলত বিশেষত্বটো ইমান কিয়
অসমতো বহুত ধৰণৰ চাউল পোৱা যায় যে আৰু উৎপাদনো হয় আৰু বিশেষকৈ কোমল চাউলটো জহা চাউল পিছত বাও ধান বুলি যিটো কোৱা হয় সেইটো আৰু জয় ধান আদি সেই আৰু বিশেষ গুণসম্পন্ন আছে আৰু সেই সেই হিচাপত মানে চাউলটো বিশেষ বিশেষত্বটো বেছি অসমত
অ' অ' এনে অসমীয়া খাদ্যত মানে খাৰ বস্তুটো কিয় খোৱা হয়
অ' খাৰ হৈছে অসমীয়া পাকশালিৰ এক অনন্য খাদ্য আৰু সাধাৰণতেটো কলগছৰ শুকান বাকলিৰ ছাইৰ পৰা যিটো তৈয়াৰ কৰা হয় আৰু সাৰীয় পানীৰ সৈতে বিভিন্ন শাক পাছলি তাপিছত কেচু, কেচুকল, পেপা বা মাছ ৰান্ধি খাৰ প্ৰস্তুত কৰা হয় আৰু ই এটা ই পাচনতো সহায় কৰে আমাৰ যিটো হজম শক্তি সেইটো অলপ বঢ়াই দিয়ে
আচ্ছা আচ্ছা অ আৰু টেঙাটো মানে কিয় ইমান সেই
মাছৰ টেঙা বুলি ক'লেতো চবেই গমেই পায় আৰু অসমীয়া অসমৰ কিমান এটা স্পেচিয়েল খাদ্য আৰু মাছৰ টেঙাটো অসমীয়া খাদ্যৰ এটা অন্য অন্যতম পৰিচয় আৰু আৰু মাছৰ টেঙা বুলি ক'ব গ'লে আমি ঔ টেঙা, ছত তেতেলী টেঙা, ছত বিলাহী, লেবু থেকেৰা বা বিভিন্ন স্থানীয় টেঙাৰ ফল ব্যৱহাৰ কৰিম। মাছেদি এখন ব্যঞ্জনৰ বন- ৰখা- ৰন্ধা হয় আৰু। আৰু বিশেষকৈ এইটো গৰম দিনত খায় আৰু মানুহবোৰে।
উম - উম - উম, মানে অসমীয়া মানে খাদ্যত মানে মাছ বহুত ভাল পায় আৰু ন'।
উম - উম, বহুত।
উম, এনে ইয়াৰ ভূমিকাটো কি মাছৰ?
আচ্ছা, ব্ৰহ্মপুত্ৰ আৰু অসংখ্য নদী-বিলৰ বাবে অসমত বিভিন্ন ধৰণৰ মাছ পোৱা যায়, যেনেকৈ তোৰ ৰৌ, বৰালি, মাগুৰ, শিঙি, পুঠি মাছ আদি মাছৰ বিভিন্ন ব্যঞ্জন অতি জনপ্ৰিয় বুলি জনা যায় আৰু।
উম - উম, আৰু মানে মাংসটো?
মাংসৰ চা, জনপ্ৰিয় ব্যঞ্জন বহুত আছে হা। যেনেকে ধৰ তোৰ হাঁহৰ মাংস, কুকুৰাৰ মাংস। আৰু লগতে পাহা পাৰৰ মাংস আৰু কিছুমান জনজাতীয়। অঞ্চলত বাঁহৰ গাজ বা ঔষধি শাকৰ সৈতে বিশেষ বিশেষভাৱে ৰন্ধা হয় আৰু। ইয়াৰ ঔষধি গুণো বহুত আছে।
প্ৰচলিতো।
শাক পাচলি কি।
শাক পাচলি মানে খোৱা হয় নেকি। ইয়াৰ গুৰুত্বটো কি।
উম অসমততো বহুত ধৰণৰ স্থানীয় শাক ব্যৱহাৰ কৰা হয়। যেনেতো লাইশাক হ'ল খুতুৰা শাক, মানিমুনি, ধনিয়া। তাৰপিছত মধু চেলেং তাৰপিছত ঢেকীয়া শাক। তাৰ পিছত কলমৌশাক আদি। আৰু এইবোৰ হৈছে তোৰ পুষ্টিকৰ। কাৰণে মানে বহুত ভাল আৰু পুষ্টি দিয়ে। আৰু ঔষধি গুণো ইয়াতে বহুত বেছি। মানে আৰু আমি আমাৰ স্বাস্থ্যৰ বাবে এইখিনি মানে অতি মানে। খোৱাটো জৰুৰী বুলি ভাবোঁ। যিহেতু ইয়াতে ঔষধি গুণ বহুত আছে। আৰু ল'ৰা ছোৱালী মাক দেউতাক সকলেও শাক শাক চাক ল'ৰা ছোৱালীক বনাই। খোৱাই যাতে তেওঁ ৰ মানে স্বাস্থ্য উপকাৰ দিয়ে। আৰু
বাঁহৰ গাজটো কিয় ইমান বিশেষ।
মোৰ মতে চা বাঁহৰ গাজটোতো অসমীয়াৰ। আৰু জনজাতীয় খাদ্য আৰু সংস্কৃতিকে একেই গুৰু গুৰুত। গুৰুতপূৰ্ণ অংশ দিয়ে ইয়াক টো মাছ। মাংস বা শাক পাচলিৰ সৈতেও ৰন্ধা হয়। আৰু ইয়াৰ সোৱাদ সম্পূৰ্ণ বেলেগ থাকে মানে। অলপ তাৰ মানে টে টেঙা। ফ্লেভাৰ এটা দিয়ে মানে।
অ, অ, অ, আৰু এনে অসমীয়া জলপান কি?
অসমীয়া জলপান ধৰ তো চিৰা হ'ল। কোমল চাউল, মুড়ি, দৈ, গুড়, সান্দহ গুড়। কল, নাৰিকল, তিল লাৰু, চিৰা, দৈ এইবোৰেহে অসমৰ। অসমীয় জলপানৰ পৰিচয় বহন কৰে। আৰু আৰু বিহু সময়ত ইয়াত বিশেষকৈ। খোৱা যায় গুৰুত্ব দিয়ে মানুহবোৰে বিশেষ।
অ সেইটোৱে দেচোন আৰু মানে। অসমীয়া পিঠাৰ বিষয়ে অলপ কচোন কি কি?
অসমীয়াৰ পিঠা বুলি ক'বলৈ গ'লে, চাদৰত তিল পিঠা হ'ল। দীঘল পিঠা, নাৰিকল পিঠা, সুতুলি পিঠা। তাৰপিছত টেকেলি পিঠা হ'ল, কঠাল পিঠা এ নানান ধৰণৰ পিঠা আছে কলপাতত দিয়া পিঠা। পিঠা হ'ল, আদি বিভিন্ন ধৰণৰ পিঠা অসমীয়া উৎসৱ। খোৱা অসমীয়া উৎসৱত খোৱা যায়। আৰু যেনে বিহু হ'ল আমাৰ ভোগালী বিহুত ইয়াক বিশেষকৈ খোৱা যায়।
সেইটোৱে আহ আহ আৰু এনে লাৰু।
লাৰুটো জনপ্ৰিয় বুলি কোৱা হয়। অসমত মানে জনপ্ৰিয় হয়। যেনেক ধৰ তিল লাড়ু হ'ল নাৰিকল লাড়ু। মুড়িৰ লাড়ু তাৰপিছত চিৰা লাড়ু চাউলৰ লাড়ু আদি। আৰু বিহুৰ আ আন উৎসৱত।
অ আৰু আচাৰ আচাৰৰ ভূমিকাটো কি?
আচাৰ হৈছে, টো চাৰ জলকীয়া আচাৰ আছে। তাৰ পাছত আম আছে ঔটেঙা বাঁহৰ গাজ নেমু টেঙা জলফাই আদিৰ আচাৰ। অসমীয়াৰ খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। আৰু এইটো আমি ভাতৰ লগত জুতিৰে খাওঁ আৰু আচাৰ বস্তুটো।
উম।
অসমত টো চাহটো কিমান বিখ্যাত চবেই জানে। গোটেই বিশ্বত ব বিখ্যাত বুলি কোৱা হয়। অসমৰ চাহ।
অ
আৰু অসম অসমীয়া। স্থান দখল কৰে আমাৰ মানে অসমবাসীৰ মানে মাজত এটা। হাঁ বুলি ক'লে আৰু এটা বেলেগ আৰু এটা বস্তু এটা। এটা মানে গুৰুত্বপূৰ্ণ জগাই আৰু আছাম টি হৈছে ত বিশ্বজুৰি নিজৰ। গাৰ সোৱাদ আৰু সুগন্ধিৰ বাবে পৰিচিত।
অ এনে উৎসৱ উৎসৱৰ লগতো মানে ইয়াৰ কি। কিবা সম্পৰ্ক আছে নেকি?
কিহৰ সম্পৰ্ক আছে উৎসৱৰ লগত
খাদ্যৰ।
উম বিহু মানে চা বিহুৰ সময়ত বা বিবাহ হ'ল। বা নাম প্ৰসংগ আদিত আৰু পূজা আৰু অনান্য সামাজিক অনুষ্ঠানত বিশেষ খাদ্য। প্ৰস্তুত কৰা হয়। আৰু খাদ্যই আনন্দ আৰু সম্প্ৰীতিৰ এক গুৰুত্বপূৰ্ণ মাধ্যম বুলি জনা যায়।
আচ্ছা। এনে মানে অসমীয়া খাদ্য ইমান স্বাস্থ্যকৰ কিয়।
অসমীয়া খাদ্য স্বাস্থ্যকৰ কাৰণ চা। ইয়াতে যিহেতুবোৰ অসমীয়া খাদ্য হৈছে। কম তেলত ভজা। ভজা বনোৱা যায়। তাৰপিছত তাজাহ শাক-পাচলি খোৱা হয়। মাছ তাৰপিছত তোৰ বনৌঔষধি তাৰপিছত পাৰ্মেণ্টেড খাদ্য। খাদ্য প্ৰাকৃতিক মচলা আৰু সুষম আহাৰৰ বাবে অসমীয়া খাদ্য। স্বাস্থ্যকৰ বুলি ধৰা হয়। আৰু ইয়াত যিহেতু একো মিলাবতি নাথাকে। একো তোৰ মেডিচিন মেডিচিন ইউজ কৰা নাই। ঘৰৰে লোকেল খাদ্য হয়, তো সেই হিচাপত আৰু স্বাস্থ্যকৰ বুলি কোৱা যায়।
আটচা এনে মানে আজিকালি অসমীয়া খাদ্যত কিবা আগতকে পৰিৱৰ্তন আহিছে। নেকি?
নতুন ৰেচিপি হ'ল ধৰ তাৰপিছত ফিউজন ফুড। ৰেষ্টুৰেণ্ট সংস্কৃতি। আৰু তৰ সামাজিক মাধ্যমৰ বাবে অসমীয়া খাদ্যৰ বিশ্বজুৰি অধিক জনপ্ৰিয় হৈছে। আৰু তথাপিও তোৰ পৰম্পৰাগত সোৱাদ। চেষ্টা চলাই আছে।
উম, উম। এনে মানে নতুন প্ৰজন্মই ইয়াৰ কাৰণে কি কৰিব লাগে।
অ পৰম্পৰাগত ভাবে টো ৰেচিপি শিকিব লাগে। স্থানীয় উপায় উপাদান ব্যৱহাৰ কৰিব লাগে।
অ উম, উম, মানে। টোৰ হেৰি এই আৰু অসমীয়া খাদ্যয় সংস্কৃতি মানে আমাৰ এটা ইতিহাস হয়। আৰু
উম, উম।
জীৱন ধাৰণা এটা অমূল্য সম্পদ। ইয়াত মানে টোৰ পুষ্টি আৰু প্ৰাকৃতিক সোৱাদৰ মানে সুন্দৰ সম্বন্ধ এটা দেখা যায়। আৰু
হয়।
ত মানে ধৰ খাৰ হওঁক। টেঙা মাছ তাৰপিছত পিঠা, জলপান। চাহ আৰু তোৰ মানে। শাক পাচলি মানে এই সকলোবোৰ মানে মিলিয়াই। মানে অসমীয়া পাকশালীৰ অননয় পৰিচয় গঢ়ি তুলিছে। মানে
অ
এই। এই ঐতিয্য মানে সংৰক্ষণ আৰু নতুন প্ৰজন্মলৈ কঢ়িয়াই নিয়াটো আমাৰ দায়িত্ব দিচন। আমি যদি নিজৰ খাদ্যৰ নাখায়, বেলেগ খাদ্য খাব যাওঁ। তেতিয়াতো এইবোৰ বাচি নাথকিয়াব পিছল দেখি।
হ
আজিকালি যেনেকুৱাতো বজাৰত বহুত। বেলেগ বেলেগ ডিছ আহি গৈছে। কোৰিয়ান ফুড হওঁক চাইনিজ হওঁক। আমি মানে সেইবোৰ বেছি খোৱা যায়। দিচোন অসমীয়া খাদ্যটোত। সেইবোৰে যদি খাই থাকো। আমাৰ পিছৰ প্ৰজন্মই মানে আমাৰ অসম খাদ্যতো পাহৰি যাব।
হেটোৱে।
সেইটো কাৰণে মানে। হম
লগতেতো অসমীয়া খাদ্যটোৰ সংস্কৃতি আমাৰ ইতিহাস কৃষি প্ৰাকৃতিক অতিথ্য জীৱনসকলৰ এক অমূল্য সম্পদ। সম্পদ বুলি জনা যায়, আৰু ইয়াত সৰলতা পুষ্টি আৰু প্ৰাকৃতিক সোৱাদৰ সুন্দৰ সম্বন্ধ দেখা গৈছে।
উম সেইটোৱে।
সেইবাবে তোৰ খাৰ, টেঙা, মাছ, পিঠা, জলপান, চাহ আৰু